হেল্ল' অ কি কৰি আছ
থাচোৱে লেতাৰ
মই এনে আছো চাহ পানী খালি নে
তাৰমানে ভাতে খাওঁ হ'ল নাই খোৱা
আচ্ছা কি চাহ পানী তই নাখাও নিকি
নেখাও কেতিয়াবা খাও
আচ্ছা আচ্ছা
উম
উম শুনচোন
ক
তই সেই তহতি ৰুমত গৈ পেলাই কি তহতি কোন কোন থাকিবিগে তাত
মই কস্তুুৰী আৰু কোনোবা অচিনাকি ছোৱালী এজনি কেলে
অঁ এনেই সুধিছোঁ তা মানে আমাৰ এই আমাৰ পিছে ভূতমনিহতে মানে বেলেগে তাত তাতে লৈছে যে
ৰুম নে
অ ৰুম সেইখিনিতে কবাত লৈছে বোলি কৈছিলে তহতৰ ৰুমটো কোন খিনিত বাও ছেকেণ্ড গেটৰ ওচৰত নেকি
অ ছেকেণ্ড গেটৰ একদম ওচৰতে
অ আচ্ছা আচ্ছা সেইখিনিতে আমাৰ লগৰ এটা ৰুমো আছে মানে
অঁ এম এল এ এম এল এ কলনী নিকি সুধিবিচোন
অ সেই তেনে কিবা হ'ব পাৰে মানে উম
হ'ব পাৰে ঢেৰ আছে গোটেই ঘৰে ঘৰে ঘৰে ঘৰে মানে প্ৰত্যেক ঘৰতে তোৰ ৰোম হষ্টেল ৰোম হষ্টেল
ইয়াতে তে তাত মানে তেনেকে দিছে আমাৰ যেনেকে এইখিনি আ পলিটেকনিকখন হোৱাৰ পৰা গোটেই মানুহখিনি ধনী হৈ গ'ল
উম।
তাৰপিছত এই হোষ্টেল খুলি-খুলি গোটেই সোপা ধনী হৈছে আৰু।
উম। চবৰে ইনকাম চৰ্চ অকল সেইটোৱেই।
আমাৰ এইখিনতে কিবা এখন ইউনিভাৰ্চিটি এখন খুলি দিয়া হেতেন
এৰা মাধৱদেৱৰ মাধৱদেৱ ইউনিভাৰ্চিটিৰ ওচৰলৈ লৈ যা ঘৰটো।
তাকেহে। আমাৰ এইখিনিতে কিবা এখন খুলি দিয়া হেতেন তামাম পইচা পালোঁ হেতেন।
এৰা
আমাৰ-আমাৰ এইখিনিতে পাৱাৰ হাউচ খুলি আছে বাৰু আমাৰ ঘৰৰ সন্মুখতে।
কি বস্তু সেইটো?
মানে গোটেই আহিছে কাৰেণ্টৰ চাপ্লাই যে
অঁ।
ইয়াৰ পৰা হ'ব মানে তোৰ ৰাজস্থান হওক মানে, হাৰিয়ানা হওক চব ইয়াৰ পৰা হব মানে।
অ আমাক
এয়াতো বম ইয়াতো হা চবৰলৈ চব-চব চ'বলে-চবলে-চবলে, ইয়াৰ পৰা মেইন কানেকশচনটো ইয়াৰ পৰা হ'ব।
তেনেহলে ইয়াত যদি কাৰেণ্ট কাটে ডাৰেক্ট তোৰলৈকে ফোন কৰিম আৰু।
ঠিক আছে, ঠিক আছে মই তালৈ ফোন কৰি দিম বাৰু। তেতে তেতিয়া ইয়াত
আমাৰ ইয়াতো হেৰি অঁ আমাৰ আমাৰ ঘৰৰ ওচৰতো তো হেৰি বনাই আছে নহয়, এছ ডি চি অফিচটো ইয়ালে আহিব।
আছে এছডিচি অফিচটো ইয়ালে আহিব নেকি? ভালেই হ'ব, ভালেই হ'ব সেই জেগা কণ বৰ অশান্তি লাগে গৈ পেলাই।
এছদিচি হিচাপে ময়ে বহিম গৈ।
ঠিকে আছে দে বহিবি।
অ
তই এতিয়া সেই বি এছ চি কৰাৰ পিছত কি হয় কি কৰিম বুলি ভাবি আছ মানে?
সেই ভৱিষ্যতৰ একোৱেই মই হেৰি কৰা নাই
তই সেই কিবা এয়াৰ হষ্টেচৰ কিবা কৰিম বুলি কোৱা নাছিলে জানো
কৰিম বুলি কৈছিলোঁ মোৰ এই ইংলিছ ক'ব নাজানো যে সৰ-সৰকে।
এনেকুৱা কথা নেকি?
সেইটো কাৰণে ৰ যাবলগীয়া হ'লে গ্ৰেজুৱেশ্যনটো কৰি লওঁ, যদি গ্ৰেজুৱেশ্যনত ভাল মাৰ্কছ আহে মানে ভাল পাৰ্চেণ্টেজ লৈ পাছ হ‌ওঁ তেতিয়াহ'লে এডুকেশ্যন লাইনতে গৈ থাকিম।
আচ্ছা-আচ্ছা।
নোৱাৰিলে আৰু একেবাৰে গম পাবি আৰু তেতিয়া এয়াৰ হষ্টেচত বা বেলেগ কিবা লাইনত।
অ-অ। অ
নহ'লে বিয়া লাইনত।
ঠিকে আছে দে তেতিয়াহলে। তহঁতি হেৰি কৰিব পাৰ দেখোন সেইটো ক'ৰ্টৰ লাইনত যাব পাৰ দেখোন।
সেই মই পাৰিম নেকি কিবা, মোক পাৰিম যেন লাগে নেকি?
পাৰিবিটো তই।
মই নোৱাৰো দেই।
তাত কেছ খেলিব পাৰিবি তই।
মই উকিলৰ লগত তৰ্ক কৰি থকা বিধৰ নহয় মই ঘুচা মাৰি দিয়া ভিতৰত হে- বেছিকে সগ জগ কৰিব ক ঘূচা এটা মাৰি দিম।
ঠিকে আছে তেতিয়া তে একে দিনাখানে উলিয়াই দিব তেতিয়া হ'লে।
সেইটোৱে টো।
উম ত নালাগে দে ত বলে তই তই সদায় বেংকিং এইবোৰ কৰিব পাৰ দেখোন ত লাইন পঢ়িব পাৰো দেখোন বেংকিঙৰ।
লাইন-
হওম,
বেংকিংটো কৰিলেও মানে ভাল এইটো আৰু-
তাকেহে ৰ গ্ৰেজুৱেশ্যনটো কৰি লওঁ,
আমাৰ লগত ম অ আমাৰ লগত মণ বাবু যে চিনি পোৱা নাই মণ বাবু যে- আছিলে যে এটা অ সি সি ডাউন টাউনত লৈছে হেৰি বেংকিং কৰিবহি।
অ ক'ত কত আছে সেইখন
গুৱাহাটী দামডন
হয় নি অ মই চিনি নাপাও অ
অঁ ডাউন দাউনটো কোল নে নি নামটো।
নাই শুনিছো মানে একজেক্টলি কাটে বুলি গম নাপাওঁ।
অ ত আছে এছ সতি সোনকালে পাই যাব মানেই ইমান টেনশ্যন নাই।
হয়।
উম! ত এতিয়া তই এতিয়া স্কুটিখন তহতই কেতিয়া দিব ন।
জানো পূজাৰ ওচৰত বা পূজাৰ পিছত তেনেকুৱা কিবা এটা দিব।
অ ত পূজাত ক' ক'ত চাব তাতে চাবি নে নে ইয়াত আহিবি পূজা বন্ধত।
পূজাত লথুম বতে চাহ খাই হল।
হয় নেকি ইয়াত নাচাও নেকি।
ইয়াতোছ আমি। ন এদিন হ'ব নহয় ততে তাৰে এদিন তাত চাম।
অ মই জানে এইব পূজা এইচ ক'লা চাবলৈ যোৱা প্লেনটো শিৱসাগৰ ফালে বনাই আছে।
উ,
উম!
কনব কম্পউটাৰ-
এইফাল গৈ পাইছ ন ফাল গৈ পাইছ নাই।
পূজা চাবলৈ নাই যা এনে এইবিলাক ফুৰিবলৈ গৈছো চাইবান।
আহ অ অ ঠিক আছে। মইতো।
তই মাহে মাহে নিযুত মইণাৰ পাবি নহয়। নিযুত মইণাৰ নহয় বাবু আচনি পাব। অ তই বাবু আঁচনি পবি নহয় অ তই-
কেতি পুৰাব লাগিব নে কি ন কি কি কব লাগে কেনেকে কেতিয়া পুৰাব লাগিব বাৰু। অ তেতিয়া ঠিকে আছে দে কেনেকুৱা দিব।
বাৰশ মান দিব।
উম তেতিয়াহলে ৱাই এটা লগাব লাগিব।
হেৰিটো মোক বেছি নালাগে এশ টকা এটা হ'লেও দি থাকিবি।
ঠিক আছে দিম বাৰু পাবলৈ।
ইমান ধুনীয়াকে হেৰি কৰিছ নিদিলেহে চাম।
উম, ঠিক আছে, ঠিক আছে, মই দিম বাৰু।
যদি বাৰশকে পাওঁ, তেতিয়া ধৰি লবি এঘাৰশকে পাওঁ বুলি।
ঠিক আছে হ'ব।
উম।
উম। বাকী তহঁতৰ তহঁতৰ এইবোৰ কিবা মইনা আঁচনি নে কিবা আছে নিদিয়া জানো তহঁতৰ পাবি নহয় তহঁতি।
আমাৰ হেইটো নিজুক মইনা, তহঁতৰ বাবু মইনা।
অ' তই ত তই পালে পাঁচশ এটা মোক দি দিবি পাচ টকা স্কুটি পালে নেকি, নাপায় নেকি?
এই
মই মন্দিৰ যাওঁ।
তই স্ককলা আচ্ছা তই স্কলাৰশিপটো পাবি নে কিয় স্কলাৰশ্বিপ এটা দিয়ে যে আশী হাজাৰ।
অ'পাম, অ' পাম।
অ' অ' সেইটো পালে মোক তাৰে বেছি নালাগে দহ হজাৰ মান দিল হ'ল।
দহ হোজাৰহ ধৰি ৰলি গৈ যে বেছিকে বেছিলৈ যাম।
পঞ্চাছ হাজাৰমান দিবি আৰু
উম, হ'ব।
যদি বেছিকে দিম বুলি ভাবিছ।
উম, উম, হ'ব।
ঠিক আছে, ঠিক আছে, বাকী এটা কি কৰি আছোঁ?
তই যদি এশ এশকে দিয় মই পালে তোক দিম। টো ছেভিংছ হ'ব আৰ সেইটো এশ এশকে
অ'কে, অ'কে।
উম।
উম, কি কৰি আছা এতিয়া?
মই এতিয়া তেষ্ট কৰি আছোঁ মাংস।
অ' খাইছোঁ আহ খুব।
ধৰিৱা পাইছা নেকি?
ধৰিব পৰা নাই বাৰু। কিন্তু কিবা এটা চোবাই থকা নিচিনা লাগিছে।
উম।
ক'ৰবাত ফুৰিবলৈ চুৰিবলৈ যোৱা প্লেন চেলেন বনাইছনে নাই?
নাই বনোৱা
কেলে বা
এতিয়া এনেলৈকে যামগে।
অ' এনে লেত গৈ পেলাই, এইটো তাতো ফুৰা জেগা নাই, লখিমপুৰত কিনো ফুৰা জেগা আছে?
নাই।
উম।
কেতিয়াবা এদিন মন্দিৰৰ ভিতৰলৈকে আহিম আৰু কেতিয়াবা এদিন বোলোঁ মন্দিৰ কেইটালৈকে আহিম আৰু
আচ্ছা, আচ্ছা, তো ইয়ালে আহি আহ মাধৱৰ্দেৱ তি কিবা হ'লে আহিবি নেকি? ফ্ৰেছাচ ফ্ৰেছাচ কিবা কিবি হ'লে।
নাই এনেলেতো হ'ব নহয়। তেতিয়া আহিব নোৱাৰিম চাগে, কিন্তু মানে যদি মই ইয়াত থাকোতে তহঁলৰ ইয়াত কিবা হয়।
অহ।
তেতিয়া মই যামেই যাম।
হয় নেকি।
অ
উ জানা আমাৰ এতিয়া ফ্ৰেছাৰ্ছ কিবা কিবি কেতিয়া হয়, কি পাতে, মোৰ ভালকে ন কিবা ফ্ৰেছাৰ্ছ দিনাখন বহুত বেয়াকে ৰেগিং ওঁ হয় জাই হেনো।
খুটছুট দিব আৰু ৰেঙিং চেঙি কিনো আৰু সেই প্ৰপ'জ দিবলৈ দিয়ে নেকি ছোৱালীক।
অ সেইবোৰ কৰিলে শেষ আৰু।
কি শেষ চিনিয়ৰ ছোৱালীকহে কৰিব লাগে আমিমাৰ কাৰেহে বেয়া চিনিয়ৰ দাদাক কৰিব লাগে।
আমাৰতো বহুত বেয়া হব দে।
উম
লাছ লাগে মানে।
সেয়া।
তৰক তহৰক কলেজ এক তাৰিখৰ পৰা হব নাই।
উম এক তাৰিখৰ পৰা।
আৰু সবৰেই এক তাৰিখৰ পৰা অ।
উম চবৰ এক তাৰিখ।
অ অ বাকী আৰু তহঁতৰ লগৰ কোনে ক'ত লৈছে যান নেকি?
উমহু তেনেকেই ইমান নাজানো উমহু।
এনেই কোনে কোনে লৈছে তহঁতৰ লগৰ।
আমাৰ গোটেইজাক একেলগতে থুপ খালেগে।
অ অ ল'ৰা কোনে কোনে লৈছে জানানে ল'ৰা।
ল'ৰাটো তোৰ আ আজফিকে লৈছে সেইবিলাকে জান চান্দিপেও লৈছে নেকি? মাকানখাই অনালে লৈছে।
আচ্ছা অ অৰ্পণে অ অ। তই আকাক্ষাৰ লগত আজিকালি কথা বৰকে কথা পাতা নাই।
টোটেলি নাপাটো।
নাপাত নেকি?
উমহু।
কেলে বা?
অৰ্পণে নিদিয়ে নহয়।
অ অ অ হ'ব ঠিকে আছে।
মই চকুলেও নাচাওঁ এ আজিকালি। বেয়া নাপাও এনেই আৰু ভাল নালাগে।
অঁ অঁ। এ এতিয়া আৰু এই আমাৰ লগত তহতৰ তহতৰ লগতে আছিলে প্ৰজ্ঞান পৰাগ বোলি যে।
উম তাৰ কথা।
কি নাজানো তাৰ কথা আৰু কোনোবা কেইতামান আছিলে নহয়। কোন কোন আছিলে পাহাৰী থাকিলোঁ নাম কেইটা।
আৰু কোন আছিলে।
গৌতম নে কি তাক চিনি পোৱা নাই।
অ উম পাও পাও তাৰ কথা নাজানো।
অ অ বৌমনিয়ে জানো বাৰু তই এনেল এ লৈছে বুলি।
উম
বাকী আমাৰ লগত এইকেইটা তো প্ৰায়কেইটা ডিব্ৰুগড় ফালে গ'লগে
হেএএ
উম দুটামান ইয়াত আহিছে এগ্ৰিকালচাৰ ইউনিভাৰ্চি ডিব্ৰুগড় এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তাত গৈছে হা হা
কোন কোন গৈছে
এই বিৰাজ বল্লভ বুলি যে এটা আছিলে চিনি পাইছ নাই
উম হু
অ সি গৈ উম সি গৈছে তোৰ এগ্ৰিকালছাৰ ইউনিভাৰ্চিটি
অ আও
তাৰ পা মাধুৰ্য মৰাণ বুলি এটা আছিলে সি গৈছে
অ এই হিন্দী চৰৰ লৰাটো
হিন্দী চাৰৰ ল'ৰাটো কথা ই ইমান নাজানে সি মাধদেৱলে গৈছে মাদেৱলে গৈছে মেথছ ডিপাৰ্ট ইছ্ তাৰ নামটো কি আছিলে মই পাহৰি থাকিলো নহয় কি বা এটা আছিলে নামটো পাহৰি থাকিলো
উম ইউনিক
ইউনিক নহয় নৰ্মেল নামে কিন্তু কোৱাৰল তইত পৰকে তই পটককে সুধি সুধি সুধি দিলে যে সেয়া নামটো মনলে নহা হৈ থাকিলে
ইউনিক মানে হেৰি আজিকালি ডেকা ল'ৰাৰ নাম সেইটো নাৰাখে আৰু
অ আগৰ দিনা ৰাখিছিলে মানে
আগৰ দিনৰ নাম অ
অ কিবা কৃষ্ণ কমল এনে কিবা এটা আছিলে নামটো পাহৰি থাকিলো মই
কৃষ্ণা কমল নহয় মোৰো কৃষ্ণ কমলে আহিছিলে নামটো মনলে
অ কিবা এটা তেনেকুৱা কমলৰ কিবা এটা আছিলে তেনেকুৱা টাইপৰ কিবা এটা আছিলে ৰজত কমল ৰজত কমল ৰজত কমল অ অ এইটো আৰু এতিয়া আজিকালি মানে আমাৰ এইফালে নাৰাখে এইটো এইটো ৰজত পাটিদাৰ সইবোৰে আৰু ৰাজত মাটিদাৰ চিনি পোৱা নাই
নেপাও
অ আৰ চি বি সেইটো যে কেপ্টেইনেটো চিন নাপাওঁ নিকি
উম খেলৰ কথা মোক নসুধিবি
হয় নেকি
মই এটাই জানো আৰু চুৰে অ কি অ ডাইবাৰ চুৰিয়া বাঞ্চী এটা বুলি এটা চ আহিছে এতিয়া নতুনকে অৰেঞ্জ কেব পাইছে তাক চিনি পাও
অ উম সি অ আমাৰ সি পোৱালি বহুত ভাল খেলে বোলো
উম ৰণাল্ ৰ ৰল
কি কৈছ
ৰনাল্ডক চিনি পাওঁ
অ ৰণাল্ডক চিনি পোৱা নি
অ ৰলাণ্ডো নেকি অ ৰনাল্ডোক চিনি পাও
মই এইবাৰ ৰণাণ্ডোকে চাপৰ্ট কৰি